মাৰ ফোনত চাৰ্জে নাই। আৰু ইমান
আৰু আৰু আৰু কৰি ল'ম ক এ এটাত হৈ যাব দে অ ইমান নকৰো ৰ ইমান নকৰো ৰ। কৰিব লাগিব এটাই কৰো আৰু ৰাতি কৰিম লাগিলে। এতিয়া পঢ়ি লও তাৰপিছত কৰিম আৰু। হা মোক দিব নহ'লে।
উম। কালি অ কালি আৰু তোৱে আছে না।
ৰ কি কি আহিব চাওঁ ৰ মই চোৱাই এনে কি কি আহিব?
এই, এইটো, এইটো মোক, ক'ব নোৱাৰোঁতো চাইয়ে ল'।
উম, চাব নোৱাৰ। এইটো চেপ্টাৰ নাজানোঁ। এইটো, চেপ নাজানোঁ। খালি এটা, দুটা, তিনিটা, হেল'-হেল' এল কেন পঢ়াইছে আমাক? অ'! পঢ়াইছে চাগে! পঢ়া-পঢ়া যেন লাগিছে।
কলেজত? ৰ' চাওঁ ৰ'! মই এবাৰ। তাৰপিছতে, ক'ব পাৰিম। অ'! কৰাইছে। কৰাইছে, সেইটো কৰাইছে। এইটো কৰাইছে, দুই নম্বৰটো কৰোৱা নাই। তিনি নম্বৰো কৰাৱা নাই, চাৰি নম্বৰো কৰা নাই, পাঁচ নম্বৰে কৰাইছে।
কি নাজানো একো।
কি হল, এচিড কিবা এচিড কৰি আছিল সি এলকহল।
অ' এইটো নাই কৰোৱা আমাক।
কি চাৰি, নে তিনি?
তিনিটো।
অ' নাই কৰোৱা।
তই অকল দুটাই জানো, তাৰে পৰা মই পাঁচটো জানো। এক টো মনতে নাই ইমান ভালকে।
উম, মই কপিত মোৰ কপিত আছে মই ভালকে চাবো অ' ম ঠিকে কৈছা এইখিনি টাইমত চাই থাকো। পুৰ
অ' সেনেকে চাইছা মানে, এনে কথা পাতি থাকো, এনে কথা পাতিলেতো একো নকয় ন।
পঢ়ালে ন' বস্তুতো নকয় চাগে একো। হা ৰ! কপি খনে বিচৰি পোৱা নাই। মই কিবা মছা থৈছোঁ দে, বাথৰুম যাব মন যায় আছে। ইয়াৰ পিছত এটা কৰি কেনে মই স্কুল যাম।
উম, হ'ম তেনেকে
তাৰ ওপৰিও প্ৰথনা জনাই। ও আমাকচোন পাঁচ নম্বৰ এটা কৰাইছে। ছে অ' অ' অ' মাষ্টৰ টোৱে টান বুলি যে মই কৈছিলোঁ। এতিয়া ইটো নালাগে অহ' অ' নাই এইটো পিছতহে লাগব ন কিবা এই সপ ফিলি মিনতে লাগব যেন পাই আছো।
উম।
উম এইখিনি এতিয়া নালগে, এইকেইটা বহুত পিছুৱাই দিছে কিবা।
ঐ সেইটো সেইযোৰ কৰোৱা নাইচোন। কৰোৱা নাই, এক নম্বৰ চেপ্তাৰ এক নম্বৰটো কৰোৱা নাই। উম
কিয় কৰোৱা নাই এ মই নিজে কৰা মনত আছে।
মই চোন লিখা নাই কিয়?
মোৰ চোন কি ধুনীয়াকে লিখা আছে।
কোনটো কোনটো চেপ্তাৰৰ পিছত
ছয় ছয় এইটো ছয় নম্বৰ হয়। ৰ কিমান বা আছে।
তাৰে আগত কি লি
দেখাইছো ৰ, চাওঁ ৰ উম' প্ৰথমতে দুই ল্যচনটো আছে। ইলেক্ট্ৰচ কেমিষ্ট্ৰি তাৰপিছত আছে ইলেক্ট্ৰিচ কেমেষ্টীৰ পিছত ৰ কেমিকেল নহয় এই তাৰ পিছতে আছে। ছয় নম্বৰটো।
হয় নেকি?
অ' এই কিবা মাৰ্কনিভ ৰুলচ বুলিকে আছে যে
ৰ ৰ মনততো আছে কিন্ত এইখিনি কি হয় এইখিনতেটো এ তোৰ সি চফি মই চেপ্টৰৰ নামে লিখা নাই। এইটো এইটো অ' অৰ্গেনিকো লিখিছো লিখিছো অৰ্গেনিক বুলি লিখি থৈ দিছো অকল, লিখি থওঁ ৰ।
তাত ব আল্টু পাল্টু লাগিব। উল্টা উুল্টা লাগ মস্ত। এইটো কিবা মনত ৰাখ ইমানটা আছে কিন্তু
নাথাকিব মনত নাথাকে আমি অকলে স সেইটো কৰিব পাৰিম পাঁচ নম্বৰ
অ'। তই এইযো কৰিব পাৰিম বাকী নোৱাৰিম এনেকে
উম' চবাতকে তাত কেৱল পাঁচ নম্বৰটোৱে চাবা ভাল তাতে গোটেইখিনি অংকয়ে কতে বিচৰিয়ে মানে আহ এইটো পাইছো তাত কেৱল কি কি কৈছেন আহিব এইখিনি কৰো নেকি কৰাই ভাল হ'ব চাগে?
হেল্ল'
অ', অ, এইটো উ', অ, মই কি জানা এই যে আমি মংগলবাৰে যে যাম
ন
তেতিয়া এ ইটো পিন্ধি যাওঁ নেকি?
পাৰা পিন্ধ
উম' ইটোৱে পিন্ধি যাওঁ, তলত এই বগা সেন টাইপৰ জীন্চটো। তাৰে ওপৰতো এনে ঠাণ্ডাই লাগিব, তাতে যদি চাওঁ আমি।
হ'ম
তাৰে ওপৰত কিবা এটা বান্ধি ল'ম আৰু হয় কিবা এটা চাৰ্ট হেন টাইপৰ।
ক আজি আজি আহাটো পিন্ধিবি?
উম' আজি আহাতো
ওপৰত কিয় পিন্ধিব লাগে এতে চাৰ্ট তই?
তাতে ঠাণ্ডা লাগিব মোৰ, তাতে নিপিন্ধো মই বান্ধি থৈ দিম কমৰত।
হয়
কমৰত বান্ধি থৈ দিম এ, এ মোৰ মষ্ট ঠাণ্ডা লাগে তাতে মোক বহুত টাইম থাকিলে এ চি। টাইমত থাকিলেও বহুত ঠাণ্ডা লাগে, এইটো মই জানিম। সিদিনা চাওঁতেও মোৰ বহুত চৰ্দি উঠি গৈছে মোৰ সেইটো কাৰণে আনিছোঁ। তই নিজে গম পাইছা। মই এনকে থাকিব নোৱাৰো, বাক না মোৰ এনকে ঘৰত চৰে দিছি নাই তাৰ ওপৰত। বেমাৰ হৈ মৰে মোৰ, মই সেইকাৰণে লৈ যাম।
বেছি হয়। এজমা
অ' অ'
এজমাত বেছি হয়।
উম। অ' ক'ত যাম। বেগ লৈ যাবি নেকি সৰু বেগ?
কিয় লৈ নাযাম।
সুধছো মই নাযাওঁ বুলিকে মই সুধ কৈছো নেকি মই লৈ নাযাওঁ এনেকে কৈছো নেকি।
অ' ৰ সেইটো অ' লৈ নাযাওঁ লৈ নাযাওঁ অ'।
সৰু বে কৈ আছো সৰু
অ' সৰু বেগ। লৈ নাযাওঁ।
অ' ডাঙৰতোটো তই লৈ যাবিয়েই গ'ম পাইছো অ'।
অ' অ' সেই কি বুলি কয় এইটো, মই ভাবিছো ডাঙৰ বেগৰ কথা কৈ আছ।
নাই নহয় ডাঙৰ ব্যক্তি লৈ ত দেখোন নহ'লে ক'ত লৈ যাব মাথা ওপৰত।
টো যাবই লাগিব তই কিয় সুধি আছা বোলো।
মই সৰুটো বাগ কৈ আছো অলপ ভালকে শুনি ল'বি। কথাবিলাক মৰে টেমা গৰম কৰি দিয়ে।
উ
আৰু মোক বগ্পা মই যি উলটা উলটা ব কথাাব ক তই কি উল্টা পোল্টা কথা লব ক তোৰো এনেকাই মোৰো এনেকাই হয় তই যে অন্য মনস্ক কৰি মোবাইল টো টিপি থাকা। তেওঁ মোৰ এনেকা খং উঠে কেনে লাগছে।
তোৰ মোবাইল চাই
আহ, হবই হ'ব যেতিয়া খং ধ্যান নিদায়ে সেনে খং উঠিব। মাৰৰ খাবি তই বেছি লেভেল নিদেখাবি গ'ম পাইছ।
ইষ, ইষ।
হোমহ, হোমহ।
উমহ
মোৰ মানে গ্ৰাফ চাফ কিবা আহিব নেকি অ'।
নাহে এইবিলাক একো নাহে এইবিলাক পঢ়ে একোচোন নাই। কেনেকে এইভতে অ'।
হেই কি কয় এম চি কিউত।
নাহে যোৱা
এই নাজাও ৰেদিচন এই ডেৰাইভচনটো কৰবি এই জিৰ অৰ্ডাৰ ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ অ' এই কি যে কি কয় অ ' আপুনি আমি অংকটো লিখাৰ পিছত যে কিবা লিখোঁ ইউনিট।
অ' সেইবোৰো লাগে
অ' সেইটো দেৰাবেচনো হয় চোন তাৰে কেনেকে কি কৰিব সেইটো মুখত সেইটয়ে কৈ আছো সেইখিনিতো মনত ৰাখিব লাগিব না কত কি কেনেকে কি কৰিব অ'
ক'ত আছিলি তেন্তে দিনৰ অৰ্ডাৰ কোনটো চেপ্তাৰৰ কথা কৈ আছা।
এইটো।
কালিটো কেমিষ্ট্ৰীজন নাহে, কাই নেতিক তৰা, ৰহ বিচাৰো ৰহ কত পায় আৰু হৈ নেকি, অহ পাইছো পাইছো
তুমি কিন্তু এটা কথা ভাবিছে যেন যেন পাইছো। আৰু ব কালি অহ কি কয় শেষ না কালি জ্বলদি যাব লাগিব, সিহতি যাব মোৰ জানা আছে।
সিহঁতেটো আজিও জল্দি আহিছে।
দিগদাৰ
কত কি লিখা ঘৰ আছে, ফাৰ্ষ্ট অৰ্ডাৰ ছেকেণ্ড অৰ্ডাৰ কত?
হে
তই কলি ক'ৰবাত দিৰাই বাইচোন কৰিব লাগে, ক'ত কি
ইউনিট অফ ৰেট কন ষ্টেথ অহ, একদম সেই অহ প্ৰথমৰ পৰাই আছে চোন
এইবোৰ থৰে কৰিব দিব, এইবোৰ কৰিব নিদিয়ে নহয়।
কৰব নিদিয়ে কিন্তু এই ক'ত কি ফাৰ্ষ্ট অৰ্ডাৰত কি বহিব জিৰ' অৰ্ডাৰত কি বহিব ছেকেত কি বহিব সেইকেইটা কথা কৈ আছো মই।
এইকেইটা চোন মুখস্থই কৰিব পাৰি মল হেই হ'ব এইকেইটা তাৰপিছত এইটো এচ
সেইকেইটাৰে কথা কৈ আছো, লগাৰ টাইমতো পাহৰি যাবি সেইটো জানা আ ছে।
এইটো সেইকেই ইউনিট কেইটাটো মুখস্থ কৰিব লাগিবই নহলে কেনেকে লিখিম আমি।
মি কৈ আছো ফৰমোলাও আছে তাৰে ওপৰ কেইটা ওপৰ কেইটাই
সেইকেইটাও নালাগে, অ লিখছোঁ ত এইকেইটা নালাগে এইকেইটা। এই কেইটা মানে কেনেকে হ'ল সেইকেইটাহে দিছে সেইবোৰ নালাগে কৰিব।
তেনেহলে ইয়াতেটো নালগে কিন্তু এই কি কয় অ এই তোৰ
উম, নালাগে, নালাগে এই তোৰ অকল সেহে দিছে ইউনিট হেট তেৰি এইকেইটা মানে কেনেকে ওলাইছে সেইটোহে দেখাইছে সি তো মূৰত
টিকেতো কৰাব আহে বুলি কৈছিল ই নিজে কৈছিল। টো এইকেইটা কৰাক।
চাই থাক নাহে তোৰ কৈচনবেংকত। চাবিএটাও কৈছো।
এ চুলি নেকি এইটো অলপ পিছত দি আছো ৰবা অলপ পিছত
এ ৰ্ফাষ্ট অডাৰ
পিছত দি আছো দে দহ মিনিট মান পিছত। দহ মিনিট বিশ মিনিটৰ পিছত দিম দেই, হ'ব দে অলপ তই ম'বাইল নাচোৱাকে থাকিব নোৱাৰা। কোনে
দে দে হ'ব দে।
অ' দে হ'ব দে।